হেল্ল'!
হেল্ল'!
অঁ হেল্ল!
অঁ, হেল্ল' নমস্কাৰ।
অ, নমস্কাৰ।
অঁ', বাৰু আপোনাৰ খবৰ ভাল নে?
অ হয়, ভালে আছো।
অ ঠিকেই, ঘৰত ভালে আছে চবে?
হয় ভালে আছে।
উম।
অ'।
মইয়ো আছো ভালে।
অহ।
উম। বাৰু মই মানে ক'ব খুজিছো যে আ বাৰু মই মানে ক'ব খুজিছো যে আপুনি খেল ধেমালিটো ভাল পায় নে?
হয়, ভাল পাও।
উম, সৰু পৰা খেলিছে নে আপুনি কিবা?
সৰুৰ পৰা মানে মই অ', তেনেকুৱাতো বেছি খেলা নাই অ' মানে এনে অলপ চলপ খেলিছো আৰু অ' কিছুমানৰ নাম জানো আৰু বাকী অ' হকী খেলিছো আৰু ৰছী টানা।
উম।
আ তেনেকুৱা তাৰপিছত আহ টেনিছ এনেই কেইদিনমান খেলাইছিলো আৰু।
উম। এনে মানে খেলাৰ ভিতৰত মানে আপোনাৰ, অঁ কওক।
অ আপুনি এ কি কি খেলে নহলে?
ত' অ হয় মই মানে এ কাৰ ভিতৰত ভাল পাওঁ এনে মই গেমছ ভাল পাওঁ। তাৰপিছত বেডমিণ্টন খেলি ভাল পাওঁ, আৰু ফুটবল খেলি ভাল পাওঁ।
হয়।
এই তিনিটা অঁ। কিন্তু বেছি মোৰ মানে প্ৰিয় ক'ব গ'লে মানে বেডমিণ্টন আৰু কেৰামটো।
হয় হয়।
উম।
ফুটবল খেলাটোও ভাল পাওঁ সেই খেলিব যাওঁ কিন্তু সেইটোক বেছি খেলিব গ'লে আৰু মানে অ অলপ মানে শক্তিশালী হোৱা দৰকাৰ ফুটবলটো খেলিলে।
হয় হয়, হয়।
তেতিয়া অলপ মানে যেতিয়া খেলিব যাওঁ তেতিয়া সিদিনাই নহয় কি হাত ভৰি কিবা নহয় হৈ যায় আৰু। এইবোৰ কাৰণে ভয় লাগে কিন্তু ভাল লাগে। সৰুৰ পৰাই মই পচন্দ কৰোঁ মানে ফুটবলটো, খেলি আছোঁ।
মই মানে ক'ব খুজিছো যে বৰ্তমান অ', বৰ্তমানতো মানুহ আগতে যেনিবা আমি খেলিছো সৰুৰ পৰাই মানে এইটো খেলিছো, সেইটো খেলিছোঁ অ', কিবা-কিবি খেলা আছে এইবিলাক বহুত আমি দদোৰি খেলিছো, তেতিয়াতো মোবাইলো আছিল যেনিবা। কিন্তু এতিয়া মোবাইল হ'ল। আৰু এতিয়া মানুহ বিলাকক দেখা যায় যে সৰু ল'ৰা-ছোৱালী বিলাকক দেখা যায় যে মানুহ অ', আও
সিহঁতে মানে মোবাইলতে, মোবাইলতে মোবাইল, টিভি এইবিলাকত চাই থাকে এইবিলাক গেম খেলি থাকে। কিবা নহয় কিবা একটা চাই থাকে, সিহঁ‌তে মানে অ', ক'ব গ'লে বাহিৰত খেলিবই নাযায় সিহঁতে দৌৰা-দৌৰি কৰিবই নাযায়।
উম, হয় হয়।
উম, ত' এইটো মে কেনেকুৱা? উম, উম,।
অ', কওকচোন আপুনি।
এইটো ভাল হৈছে, ত' আপোনাৰ মতে এইটো ভালনে বেয়া হৈছে- যে ল'ৰা-ছোৱালী বিলাক যে আজি কালি সৰু সৰু ল'ৰা-ছোৱালী বিলাক যে খালি মোবাইলতে থাকে।
অ', সেইটো ক'ব গ'লেতো সেইটো অকমান বেয়াই হৈছে, মানে অকমান বাহিৰত ওলালে আহ সৰু সেই বোৰৰ বোৰৰ আই কিউ লেভেলটো অলপ উম,। পঢ়া হয় আৰু তেনেকুৱা অ', মানে খেলালি আৰু এনাৰ্জিটো বহুত থোয়ে এ এনাৰ্জি হয় আৰু অ', তেনেকুৱা উম, ত যেনে অ', কিবা কৰাৰ আগত অ' এটা আইডিয়া আহে আৰু যদি থাকে মানে এনেকুৱা তেনেকুৱা আৰু অ', বাৰতো ওলোৱা তেনেকুৱা হলে কিন্তু অ', বৰ্তমান তেনেকুৱা ন'লাই নহয় ত' সেই তু অকমান বেয়া হৈছে আৰু কিন্তু তথাপিও যদি মোবাইলটো চাইও যদি ভাল কামত চলাব পাৰে তেতিয়াতো ভালেই আৰু। কিন্তু অকমান ওলাব পাৰে ভাল টোৱে আৰু সেইটোয়ে।
ভাল, উম, মানে ক'ব গ'লে এতিয়া মানুহক অ'। মানুহতো অ', মানে অ', এনিটাইম মানে গোটেইটো যিটোতো মানে অ', মোবাইল চাই থাকিব নালাগে মোবাইল বেছিকে চকুটো তাৰ পিছত উম, ক'ব গে বেছি মানুহ এজনে এটা কামতে কিমান সময় থাকিব? তাৰ মানে দেহাত টোও ভাল হ'ব লাগে, ভাল হ'ব লাগিলে সিহঁতৰ অ', অলপমান খেলা ধূলা কৰিব কৰাৰ কাৰণে দৰকাৰ। এতিয়া ডাঙৰ অ ডাঙৰ মানুহ যে যেনবা এইটো কৰিব যায়। সেটো কৰিব যায় কৰে সেটো কাম কৰে, কিন্তু সৰু সৰা ছোৱালী বিলাককতো মোৰ মতে মানে মোবাইলটো চাব বহুত মানে কমাব লাগে সিহঁতৰ আৰু মানে অ খেলাতে খেল ধেমালি পাতো সেটো সেইটোৰ মানে অ দিব লাগে সেই সেইটো। খেল ধেমালিটো ভাল হয় মোৰ মতে।
হয়
আৰু মা দেউতাকো অলপ চাব লাগে নিজৰ ল'ৰা ছোৱালীক যাতে অলপমান হয় কেনেকে ভাল কৰিব পাৰি মোবাইলতো ভাল বস্তু আছে বেয়া বস্তুও আছে। তেনেকে ভাবোঁ আৰু মইয়ো আৰু।
হয় মানে অ কেতিয়াবা আৰু সকলো তাই অ সকলোত অ টাইমতো চবে ধৰ বাহিৰত পঠাব নোৱাৰে সেইখিনি টাইমত একো নহয়, কিন্তু অ অলপমান যেনে অকণমান পুৱা সময়ত আৰু আবেলিৰ সময়ত তেনেকুৱা সময়ত অ ল'ৰা ছোৱালী বিলাকক অলপমান খেলাব দিব লাগে।
উম দিব লাগে। উম দিব নালাগে উম। কিছুমান কিন্তু কিছুমান ল'ৰা ছোৱালী এনেকুৱা পুৰা একদম জে দ কৰিব মোবাইল লাগে মোবাইল লাগে কান্দি দিব। কিন্তু মা দেউতাকে সিহঁতৰ মানে মৰমতে মোবাইলটো দি দিয়ে কিন্তু এনেকুৱা কৰিব নালাগে। দি দিব নালাগে মোবাইলটো।
হয় হয়।
তেতিয়া সেই ল'ৰাজনৰ মানে কি এটা যেতিয়া মোবাইলটো উঠিব তেতিয়া সেই ল'ৰাজনৰ আহ মানে জেদটোতো পূৰণ হৈ গ'ল তেতিয়া সিহঁতে ভাবিব যে মা দেউতাকে মই কান্দিলেতো সিহঁত দিয়ে তেতিয়া পিছত আৰু সেই বাৰে বাৰে জেদ কৰিব মোবাইলে লাগে মোবাইলে লাগে।
তেনেকে আৰু অভ্যাসটো সিহঁতৰ বেয়া হৈ যায়।
হয় হয়।
উম
অ মাইনত বহি দিয়ে ন। এ এনেকুৱা কৰিলে দে তেনেকুৱা পোৱা যায় যিতো তাহাঁত ধৰ তেনেকুৱা হৈ যায় আৰু মানে অ লাটা পৰা যেন হৈ যায়।
উম উম উম। প্ৰায় যেনেকৈ কয় তেনেকুৱা আৰু।
হয়
অ আৰু সেই সিহঁতৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক সিহঁতৰটো মানে কি ক'ব গ'লে সিহঁতৰ ব্ৰেইনত বি কাশে নহয় তেতিয়া সিহঁতৰ মানে ইিহঁতৰ ইমান মানে জ্ঞান নাই যে কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে বেয়া হ'ব কিন্তু মা দেউতাকে মানে সিহঁতেটো গম পাই যে উম ইহঁত সৰু গতিকে ইহঁতক টো অভ্যাস কৰাটো বেয়া হব গতিকে মা দেউতাকে অলপ যদি সেইটো অলপ চাই চিতি যদি ল'ৰা ছোৱালীক অলপমান শাসন কৰিলে তেতিয়া সিহঁতৰ ল'ৰা ছোৱালীয়ে ভাল হ'ব। ভৱিষ্যতটো ভাল হ'ব সিহঁতৰ মোৰ মতে আৰু ওমম।
হয়
ত এইকাৰণে মোবাইলটো কম লাগে সিহঁত ইমান পইচা পাতি দিব নালাগে মোবাইল টিভি
বাৰু আপোনাৰ ঘৰত মানে ল'ৰা ছোৱালী আছে অ' উম অ' মোৰ নেটৱৰ্ক কম আছে অ' মোৰ নেটৱৰ্ক কম আছে অ' নেটৱৰ্ক কম আছে মানে আপোনাৰ মাতটো শুনি আছোঁ উম ইয়াতে মানে নেটৱৰ্ক কমেই থাকে উম উম
মানে টুকুৰা টুকুৰা কৰি আহি আছে কথাটো মাজে সময়ে
অ এই আপোনাৰটো এনেকুৱাহে যে
অ
মানে একদম স্পষ্ট নহয় আৰু উম ৰাতি নপা ডিষ্টাৰ্ব হৈ থাকে।
পঢ়াতো ডিষ্টাৰ্ব হৈ যায়। হয়
ত ৰাতি আপুনি মানে কেইটা বজাত মানে ৰাতি মানে টোপনি যায় আপুনি
অ' মোৰ মানে অ কেতিয়াবা দহটা হয় কেতিয়াবা এঘাৰটা তেনে মাজে সময়ে বহুত সোনকালেও শুও আঠটা বা নটা তিনি হয়
অ' আপোনাৰ সেইখিনি এতিয়া মানে গৰম গৰমটো কেনেকুৱা চলি আছে বৰ্তমান
গৰমটো বৰ্তমান বেছিয়ে এইফালে কিন্তু আজি মানে বৰষুণ দিছিল তেতিয়া হয় তোৰ তাৰ কাৰণে অকমান ঠাণ্ডা হৈ যায় আৰু
উম আমাৰ ফালেওতো গৰমটো এনেইতো একেবাৰে বহুত গৰম থাকাই নাযায় থাকাই নাযায় দিনটো মানে ঘৰৰ ৰুমত ৰুমৰ ভিতৰত থাকে থাকিলে খালি ফেন চলাই থাকিব লাগে ফেন নচলালে ইয়াত থকাটো মুসকিলেই হৈ যায় তেনেকুৱা
আমাৰ ফালে অলপমান বতৰটো অলপমান বৰষুণ যদিও বা নাই সেমেকায়া কৰিছে সেইটোৰ কাৰণে অলপমান মানে আহ উষ্ণতাটো অলপ তাপটো কম কম নিচিনা লাগে আৰু অলপ কম নিচিনা লাগে দিয়া
অ সেইটোৱে মোৰমতে অলপমান বৰষুণ যদি আহি আহিল হয় মাজে সময়ে যদি অলপমান বৰষুণ পৰি থাকিলে হয় তেতিয়া ভাল লাগিল হয়
হয় হয় মানে যতে এবাৰ বৰষুণ তাৰপিছত আহ
উম
মানে ৰ'দ একো নাছিল কিন্তু মানে বেছিক কৰি ৰ'দ দিয়া হয় মাজত
উম উম
আৰু বৰষুণ পৰাৰ আগত যে ৰ'দ দিয়া হয় সেইটো বহুত গৰম হয় ন ত' সেইকাৰণে বেছি এটো বেছি বাঢ়ি যায়।
উম'
অঁম'
আপুনি মানে যিখিনি মানে ঠাইত থাকে সেইখিনি ঠাইৰ মানুহ- মানে কি কেনেকুৱা মানে ওচৰে পাজৰে মানে এনেকুৱা মানুহৰ পুৰা জনসংখ্যা- ক্ষা বেছি নে কম আছে এইখিনিতে?
অ এইখিনিত মানে জনসংখ্যা কমেই কব গলে।
উম' তেনেহলে ভালেই যত মানে জনসংখ্যা কম থাকে। তাতে মানে গৰমৰ উত্তাপটো ইমান বেছি নহয়।
অ' তেনেকুৱা হয় হোৱাতটো অকমান-
আৰু চাৰিওফালে- মোৰমতে চাৰিওফালে বিল্ডিং চিল্ডিং মানে এনেকুৱা মানুহৰ আছেনে নাই মানে কম আছে নে বেছি আছে।
অ' মানে মই অ গাঁৱত থাকোতো অকমান অ বিল্ডিং টো তেনেকুৱা নাই। ওচ সকলোৰে মানে সৰু সৰু ঘৰ। নিজৰেইটো- বেছি নাই তেনেকুৱা, আজি গছ গছনি আছে নতুন গৰম বোৰ- হলেও অকমান অ ভাল হয় আৰু ঠাণ্ডা লাগে। কিন্তু আৰু তেনেকুৱাই আৰু ৰাতি আৰু কি কৰিব ত'- ঘৰ ভিতৰত থাকিলে গৰম লাগেই।
উম' সেইটোতো লাগিবই এতিয়া গৰম গৰম দিনতো সেইট- টো গৰম লাগিবই, কিন্তু এনেকুৱা নহয় যে মানে- বৰষুণ পৰি আছে ত তথাপিও গৰম লাগিব এনেকুৱাতো নহয় ন। ত' আমাৰ ফালেতো এনেকুৱা নহয় আমাৰ ফালে এনেকুৱাও নহয় যে এতিয়া বৰষুণ পৰি আছে- এম- যি গৰম সেই গৰমেই আছে সেই গৰমৰ উত্তাপটো আৰু কমি নাযায় যেনেকুৱাই আছে তেনেকুৱাই গৰম।
কাৰণ ইয়াতে মানুহৰ সংখ্যাটো বেছি আৰু চাৰিওফালে খালী- গাড়ী মটৰ আৰু কিবা- অঁহ মানে চবৰে যান বাহন বিলাক গাড়ী মটৰটো আছেই। তাৰপিছত চবৰে খালি ঘৰে ঘৰে বিল্ডিং, বাহিৰৰ পৰা যে এটা- মানে হাৱা বতাহ আহিব সেই- টো মানে ৰুমৰ ভিতৰত সোমাব নোৱাৰে বিল্ডিঙৰ কাৰণে ত' সেইটোৰ কাৰণে গৰমৰ- তাটো এইফালে বেছি।
অ' হ'ব নেকি নহলে ৰাখো।
উম উম' দিয়া দিয়া দিয়া, উম'।
অ অ' সময়টোও হ'ল অঁ, ধন্যবাদ।